হেল্ল'
ল যান ক প অ শুনি আছো শুনি আছো কিয় দিম শুনি আছো অ
অ
ত
কি কৰি আছ
এনেই আছো ৰাস্তাত আছো
কেলে
এইখন পিন্ধি লুঙিয়ে খন পিন্ধি পেলাই ৰাস্তাতে ঘুৰি ফুৰিছে
চাহ খালি নাই
হেল্ল'
অ লগৰ কেইজনী কলে গ'ল।
লগৰকিজনী নাই আহে অ। অকলে অকলে ৰাস্তাত ৰৈ আছে
ৰন্ধা বঢ়া কৰিলি না
নাই কৰা মই
কলেজ নাযাওঁ নেকি
যাও বহৰ দুলুক হ'লে উম
হেল্ল'
শুনি আছো শুনি আছো এইখন পিন্ধি মই আজিহে ৰাস্তালৈ আহিছোলো এইখন পিন্ধি দেই লৰা ছোৱালী
অ ভাত পানী খা কলেজলে জ গ যাবি
উম
কি বনালি?
মই নাই বনোৱা।
কোনে বনালে?
মায়ে বনাইছে, কি বনাইছে নাই জানো মই।
অহ-অহ। অহ।
মই আজি আমে খাবলৈ পোৱা নাই।
হেল্ল'?
অহ।
নাৰানপুৰ-নাৰানপুৰ? নাৰানপুৰ যাবি নাই?
জেগাত তো না
পাৰি।
অহ-অহ। যাম কলেজলৈ যাম।
অহ। এ হেৰী কাটিল নে নাই? এইটো কি, উম, ব্লাউজঅত কাটিং যে দিছিলে, কাটিলহে ন নাই? অহ
অ ববৌ। আহ?
কি?
তাইিছদানা
পাৰিছো। অহ ববৌ, কত আছে?
শিকোৱা মানুহজন-শিকোৱা মানুহজনী ক'ৰ?
মটা মানুহ এটা হে শিকাইছে।
ক'ৰ?
নাজানো ক'ৰ হয়। ক'ৰ নাজানো।
ক'ত চেণ্টাৰত তে?
নহয় চেণ্টাৰ নহয়, কলেজতহে শিকাইছে।
আকৌ মেচিন-চেচিন। অহ মা। মেচিন-মেচিন ৰ তালে লৈ গৈছে নে নাই? অকল কাটিং হে শিকাইছে?
হেল্ল'?
চিল। অ অ তই ছি ত তত তই সেই এন চি চি প হেৰিত যোৱা কথা আছিলে নহয় কি হ'ল
কিহত
এইটো কি কেম্পলে ডিব্ৰু হেৰিয়ৰ কি এইটো দেলহিলে
হেই দেলহিলৈ যোৱা কথা নাই এতিয়া ন চি এটি চি চিলেকন দেখোন হৈয়ে গ'ল হৈয়ে গ'লগে মই দেখোন যাবলৈ নাপালো একজামৰ কাৰণে
অ মই সেইদিনা লিপিকাক পাইছিলো।
লিপিকা ক'ত।
বজাৰত। তেহঁতৰ ডিব্ৰুগড়ত পৰিছিলে
লিপিকা এ সেহঁতৰ কেমটো আমাৰ পিত নহয় তেহঁতৰ এন চি চি নেজানো দেই সেত টো বেলেগ নেকি?
উম বজাৰতে লগ পাইছিলো মই কোনোবা ছোৱালী এজনীক নিবলৈ আহিছে এই চাইডৰ পৰা
অঁ হা
কোন আছে ওচৰত কোনোবা আছে উম
তেওঁকো চাই দিব লাগে হেলপ পাতিবলে
অ অ
লাগিছে মানে কৰিব লাগে
অ আগৰ পৰা গাত কথা লগাই নাই কোমলীয়া ছোৱালী
আজি বহুত দেৰি সুুলা নেকি চকু টকু একেবাৰে ঘোহাই হৈছে। একদম চকুতকো খোৱাই আছে
মই যাওঁ গে আৰু ফটো মাৰে বলে মই ফটো মাৰিবলে জাম নে এ বিচনাতে আছে ফোন কৰিছিলো মই বোলো যাই বা ছোৱালী ঘৰলৈ যাবলে। তাৰপিছত মানুহজনী সেই নাযায় বিচনা চকু মুখ মেল খোৱাই নাই হেনো চকু মেলি খোৱা নাই মোৰ কালি সোনকালে উঠিলো হেইদ বুলি কলে আৰু
যে -
উম
ভাত কিহেৰে
দালি বনাইছো ঢেকীয়া আলু ভাজিছো তাৰ পাছতে সেইয়াই আৰু
অ আজি ৰ'দ ভালকে দিব বৰষুণে আহিব ঘপকে চাগে ৰ'দটো ওলাইছেহে কালি ইমান ভাল বতৰটো ঘপককে কি হা
পাৰিছে নে নাই সেইজনীয়ে
আহ
পাৰিছে নে নাই
কোনে
ববুৱে পাৰিছে নাই সেইটো খুলিব খুলিব পাৰিছে নে নাই
খুল খাই আছে ববৌ চব হৈয়ে আছে জানো ক হেৰি কিবা এটাহে হোৱা নাই
অ মই ফোন মাৰিম ৰিচিভ কৰিবলৈ কবি
মই এনে মাৰি চাম এবাৰ
অহ ভাত পানী বনাইছে নে
নাই বনুৱা উঠিছে হে চাজ
কেতিও
নাই ৰুৱা
অ আজি কামলৈ নাযায় যে
সেইজনে পেট পেলাই শুয়ে আছে উঠাই নাই
উম উম মই ওচৰ মানুহ ঘৰ পৰা আহোগৈ
কেলে কিয়
এনে
অহ
হেল্ল'
অহ হেল্ল'
অহ
উম
খুৰী এজনী ইহৰ পৰা আহোঁ সিহঁতক ভাতকেইটা দি লওঁ ভাত কেইটা এটা চিলাবলে দিছিলো চিলাই মে নাই নে বা বুকা দিবব আজি বা ভোকা দিব আজি
আজি
সেইকাৰণে মাতিছো। যা আকৌ বৌক লগত ধৈছিলো নাযায় মানুহ লগাইছে। তাকে সিহঁতৰ বোকা দিনেই ৰ'দ দিয়ে বা যাও সিহতে ৰ'দ দিলে এইবাৰও আকৌ ৰ'দ দিছে।
অ বৰষুণেই আহিলে দেখোন
কিবা ৰ'দ দিছে কিবা বৌ সেই পথাৰত মই গৈছিলো যে তাৰপছত মাটি চাতি নোৰুলে
অ অ পানী পৰি গ'ল পানী পৰি গল
উম
তাকে
পছ অহ ভাত খাব পৰা হৈ গ'ল নে? ভাত খাব পৰা হৈ গ'ল নে? অহ
ভাত খাব পৱা হৈ গ'ল।
লোৱা এ বাবাকে দিছো
অ'হ
মই এতিয়া আমহে খামগে, ভাত দেৰিকেহে খাম। আম খালে ভাত খাবলে মন নেযায়। আম খাই আছো।
ত ঘলে আহ ঘলে আচো
হা?
ঘলে আহ।
আজি নেজাং কাইলে যাম। হেল্ল'
আ'হ
আজি নেযাওঁ কাইলৈ যাম।
অ অ কালিলে কিবা বন্ধ আছে জানো নাই নহয়
নাই। আজি কি বাৰনো?
আজি বৃছ
বৃহস্পতিবাৰ শুক্ৰবাৰ কাইলৈ শুক্ৰবাৰ হ কাইলে দিনটো আৰু ব্যস্ততাময় কাললৈ পহি মই আকৌ উশাহ সলাবলৈ সময় নাই
এই নাচৰ শিকাবলে
উম
আহ
মই সময় নাপালো ৰাতিপুৱা শুই উঠা পা
এই ৰাতিপুৱা এই কথা মই অকমান পাওঁ
পাৰ্টি এটা খাবলৈ আহি আছো হ
কিহৰ পাৰ্টি কিবা আনিলে নেকি নতুন কে কিনি
উম
কি আনিলে কিনি ঠিক আছে হ'ব যোৱা
উম
উম